হেল্ল' এয়া এনেই আছো তই কি কৰি আছ
এ ভগৱানক কৃপাত বাৰু ঠিকে আছো বাকী গৰমো পৰিছে যে ধেৰ একদম থাকিব কব নোৱাৰা হৈ গৈছো
অ বাকী ভাত পানী খালি
খালো খালো তই
ময়ো এয়া ভাত কেইটা খাই পেলাই অকণমান ওলাই আহিছো ৰাস্তা লেকে
অ অ ঠিকে কৈছ মই বাৰু ভাত কেতিয়াবাতে খালো মানে আঠটা মান বজাতে খালো সোনকালে উঠিলো যে আজি ছটা মান বজাতে উঠিলো গৰু দিলোগে তাপা গৰুৰ চৰুৰ দি পিনি আৰু ফাৰ্মতো অকণমান লাগিলো তাৰ পৰাৰা ভাত পানীকেইটা খাই দিলো সোনকালে আঠটা মান বজাতে
অ ময়ো মানে সোনকালে উঠিছো তাৰ পিছতে পিঠা গুৰি এনেকে খালো পিঠা গুৰি কল গাখীৰ এনেকে খালো তাৰ পিছত খাবলে মন নগ'লে এতিয়ে ভাত কেইটা খাইছো আৰু এই বোকা দিছিলে তাৰপিছতে এ আজি বেছি দিয়া নাই এ বিঘা ছিলে তাৰপিছত ৰুই মেলি আহি পেলাই এতিয়া ঘৰ পাইছোহি
অ অ বাকী ঘৰত ভালেই নে
ঘৰৰ গোটেইখিনিয়ে ভালে আৰু বাকী তহঁতক কচোন
অ আমাৰ ভালেই ভালেই ভগৱানৰ কৃপাত ঠিকে ঠাকে আছে
উম তাকে ভাল থকাটোৱে লাগে আৰু দেচোন
অ অ
উ বাকী তই ভাত কিহে খালি ভাত কিহে খালি
ভাতো এই মাটিমাহৰ দালি আছিলে তাৰাপৰা গুটি আলু গুটিও দিছিলে লগতে তোৰ আকৌ কঁঠাল গুতি দিলে তাতে তাৰ পৰা ভাজি তো মাছৰ ভাজি আছিলে মানে কালি পাইছিলে বাবাই মাছ থৈ দিছিলে তাৰ মাছৰ গুৰি ভাজি আছিলে পিঁয়াজ দি পেলাই গুৰি ভাজি কৰিলে সেয়া তাৰ পৰা আকৌ আমৰ আচাৰ আছিল আছিলে সেয়াও লৈ পেলাই তেনেকে খালো আৰু ভাত সাঁজ
অ তাকে ভালে কৰিলি আৰু তেনেকেই খাব লাগে এতিয়া ইমান গৰমত
তই কিহে খালি
মই তোৰ হেৰি খালো এই ঢেকীয়া আলু গুটি ভাজিলে তাৰ পাছত আকৌ তোৰ পানী দালি খাইছিলো মানে ত ত পিছত আকৌ গৰৈ মাছৰ গৰৈ মাছ ভাজিছিলে সৰু সৰু গৰৈ মাছবিলাক তাৰ পিছত আমৰ আঁচাৰ আছিলে এনেকে নেমু চেমু চেপি তেনেকে খালো আৰু এতিয়া গৰমত পানী দিয়া ভাতে খাম
এ পান দিয়া ভাতটো মানে তোৰ ঘৰৰ একদম গাটো শীতল হৈ পৰে পাই দিয়া ভাতটো খোৱাৰ পিছত নেমু চেপি দি পেলাই উম বাকী ট্ৰেক্টৰ চেক্টৰ ঠিকেই চলি আছে নে
উম ট্ৰেক্টৰ ঠিকে চলি আছে এতিয়া মই আমাৰ দোৱামুখতে লাগি আছে মানে ট্ৰেক্টৰ আজ যে মই সেইকাৰণে এই ভাত গিতা খাই বোলো সি লাগি থাকক মই সি মানে ৰাতিপুৱাই খাই আহিলে আজি ঘৰতে উম তাপা পিছবেলা ভাতটো দিমগে আৰু এটামান বজাত এতিয়া বাৰটামান বাজিছে যে
উম উম
মই ইয়া ৰাস্তা এটা ওলাই আহিছো ভালিটা- চাহ চাহ চুখি হাল বে আছে।
অ হেৰি তই যে ফাৰ্ম এখন খোলা কথা আছিলে কি হল নোখোলা নেকি?
উম মই ফাৰ্ম খুলিম বুলি ভাবি আছো মানে এতিয়াাতোৰ হেৰি হ'ল এতিয়া খেতি চিজন নহয় জানো উম খেতি চিজান ন এইকেইদিনত আকৌ তোৰ সেই পথাৰলৈও গৈ থকা এই আমুক তামুক কৰি থকা আকৌ ধৰ ফাৰ্ম ফাৰ্মখন খ বুলি ক'লে এতিয়া ঘৰৰতো মানুহ লাগে। আকৌ মাটিতটো আনিবলৈ অকণমান অসুবিধা হয় নহয় এতিয়া পথাৰৰ পৰা চবেই মাটি
হয় কথাতো ত তহত ওচৰতে নদী এখনো নাছিলে জানো
এই নদীখনৰ এতিয়া যোনটো ৰাস্তা দে আনিব লাগে অ সেইটো মাটি সৰু ৰাস্ত মানে এতিয়া ট্ৰেক্টৰ গৈ গৈ দ হৈ গ'ল এতিয়া মানে তো এ লুড ট্ৰেক্টৰত নাহেই মানে
অ অ মানে এতিয়া
এতিয়া প্ৰব্লেম হ'ব মানে তোৰ মাটি ৰুই হোৱাৰ পিছত আৰু যেতিয়া অকমান মাটি চাটিবিলাক শুকাব তেতিয়া তাৰপিছত আনিব পৰা হ'ব আৰু
উম উম ঠিকে আছে ঠিকে আছে তেতিয়াহে কৰিবি এ দেয়া বনাবি মানে খৰালিমহীয়া বনালেটো বেছি ভালো হ'বয়া
এতিয়া তাকে গৰমটোও বেছি যি হৈছে তাকে আৰু খুলিম বুলি ভাবি আছোঁ খুলিমগৈ চাগৈ আৰু ভগৱানক
উম খুধিব লাগে খুলিব লাগে সেয়া নকৰি পেলাই কিহে খ কিহে চলিবি বাৰু সেইটোৱে লাগে খুলি পিনি কিবা এটা উপাৰ্জন কৰিব লাগিব তেতিয়ে ঘৰখন চলাব মেলিব পাৰিবি মানে
কৰিব নোৱাৰা হ'লোঁ তাৰপিছত
অ অ ত তোৰ ভাগৰ ট্ৰেক্টৰখনে কিমান মান বাই দিনটোত কেইবিঘা মান
ন তোৰ যদি তই ভালকে বৰো তোৰ মোটামুটি পোন্ধৰ বি বিঘা পাব পাৰো আৰু যদি মানে ড্ৰাইভাৰকে ভালকে বাওঁ বুলি ভাবে উম এ মোৰতো বাৰু ড্ৰাইভাৰটো ভাল কাৰণে মই এতিয়া সি মানে এতিয়া সোনকালে আহিব লৈছে এ ড মৰ হাজিয়াটো অকণমান বঢ়াই দিছো কাৰণে সি অকণমান সোনকালে আহে তাৰপিছত আহি পেলাই দেৰিলৈকে বাই দিয়ে তাৰপিছত মোৰ বি বিঘালৈকে হৈছেগে আৰু এদিনত
অ অ মানে হেৰি মোৰ ট্ৰেক্টৰ এখন লৈ বুলি ভাবিছো অ তুইনটিতুখন নলও ফ'ৰ ইনটু ফ'ৰ লম মানে
অ তহঁতৰ ফালে আকৌ মাটিটো দৰ যে সেইকাৰণে তই ফৰিনটো ফৰি ল'ব লাগিব
মানে সেইখনে ভালো হয় দেচোন কাম চাম কৰিবলে এইখনতকে জোৰো বেছি আৰু তোৰ মানে তোৰ তোৰেই ইফালে চিনাকি তেনেকে মহেন্দ্ৰৰ ফ'ৰ ইনটু ফ'ৰ দিলা ওলাব নেকি
অ তই যদি লওঁ বুলি ভাবিছো আছে মোৰ মানুহ
অ অ তইবাৰ পাতি সুধি পেলাই চাবিছোন সিহঁতক মানে কিবা অফাৰ চফাৰ চলি আছে নে নাই
মই তোক হেৰি কৰিম মই এতিয়া মই ফোনটো কৰিম ফোনটো কৰি পেলাই মই তালৰ ভালকে আলোচনাটো কৰি পেলাই তোলে মই ফোনটো কৰি ক'ম বাৰু এই তাৰপিছত মই হোৱাটছএপতে কৈ দিম এ কি বুলি ক মই ভালকে সুধিমে মানে ধৰ আমাৰ ওচৰতে যে ডিলাৰ এটাটো দেখিছ চাগে মহেন্দ্ৰ দলাৰ বুলি যে আছে যে অ তই আহিলেহে দেখিবি আজি এতিকে আহিয়ে পোৱা নাই অ
উ বাকী মানে ট্ৰেক্টৰৰ লগত ত' এনেই কেজুৱেল চেজুৱেল এইবিলাক চব ডাঙৰ ডাঙৰ বিলাক পাম নাই যোনবিলাক একবাৰ ডাঙৰ কেজুৱেল তাপৰা আকৌ টেইলৰ খনো যে চাৰিটা চকা যে থাকে যে টেইলৰ খন যে সেইখন
এ পাবি পাবি হেৰি তই এই লোটাটো এতিয়া ফ্ৰীতে পাবি
অ অ
দুটা দুটা ফ্ৰীতে পাবি বাৰু
বল মাছ ধওগে বল অ অ অ বাকী হেৰি ঘৰত ভালে নে খবৰ খাটি তহঁতৰ
হা হা
ঘৰত ভালেই নে বোলো খবৰ খাতি
পাবি পাবি
অ অ তাকে এতিয়া আমাৰ এফালে কেতিয়া মানে আহিবি তই হা আমাৰ ফালে কেতিয়া মানে আহিবি